কক মহঘৰে
নেযাওঁ নেকি
অ', ওলাই আছো ত ওলালে নেকি
অ', মোৰ লাই হ'লতো মই গা পা ধৰিছোঁ তো আকৌ ফোন চোন কৰা নাই মই বোলো শুলিয়েই বা
উ মোৰ গোটেই ওলাই হোৱা নাই ৰ মই কাপোৰযোৰ পিন্ধিছোহে
ওলা ওলা মই গাড়ীত তেলটো ভঢ়াওঁগৈ এতিয়া
অ',
উম,
মই ওলোৱাই নাই। মই ওলাই মেলি অকমান টাইম লাগিব। ক'ত এতিয়া তহত যোৱাটো ক'লৈ কৰিলি?
এইটো তৰাজুলী ফালেদি যে সোমাই যায় অৰুণাচলৰ ৰাস্তাটো,
মানে প্লেচ এতিয়া কোনটো প্লেচ?
এ, প্লেচ মানে তেনেকে নহয়। গোটেইটো পাহাৰ নহয় জানো, ওপৰত পুৰা হেৰি- হৈ যায়
অ
অ, গোটেই পাহাৰ চাহাৰ আছে যে সেইবিলাক চামগৈ ভিউ বিলাক, তাতে মেগি-চেগি বনাই খাম। মই গেষ্ট ষ্টভ চব লৈ- লৈ ললো। অ গাড়ীত ডিকিত চব ভৰাালো, এতিয়া মই তেল ভৰাব যাম বান্দৰডোৱা।
আচ্ছা- আচ্ছা, তাৰ মানে এতিয়া হেৰিয়াত যাবি ন, এইটো কি কয় জংঘল ৰিজৰ্টৰ ফালে যাবিগৈ ন?
অ সেইফালে ৰিজৰ্ট মানে তেনেকুৱা ৰিজৰ্ট- চিজৰ্টত নোসোমাও, গোটেই ৰাস্তাটো চাই যাম না- পাহাৰ- চাহাৰ। তাৰপিছত এইফালেদি যাম গোটেই অৰুণাচলৰ ভিতৰলৈকে যাম, তাৰপিছতে ঘূৰি আহঁতে পিটিচি ৰাস্তাটোৱেদি গুচি আহিম। হয়
অ, অ
গোটেই মানে তাত পাহাৰ- চাহাৰ আছে।
পিবিচি যিটো পাহাৰ ৰাস্তা পাহাৰে পাহাৰে যে যায় একদম পুৰা ভিউ পইণ্টলৈ যায়। সেইটো তোৰ এনেকে সেই তৰাজুলি সোমাই যায়।
অ,
এইটো ৰিজৰ্টখন তলেদি যিটো বাট যায় যে, অকণমান আগৰে গৈ এনেকে পাহাৰটোৰ ওপৰলৈ নি বাৰু!
ইয়েছ-ইয়েছ অ সেই ৰাস্তা তোৱেদি যাই যে,
এনেকে প্লামৰ গছ বোৰ যে আছে যে,
অ,
সেইফালি যায়গৈ নি?
সেইফালেদি যায়গৈ অ।
ৰাস্তাই ক'ত ওলাই গেনো?
এইটো ৰাস্তাদি তোৰ এইটো হেৰি যে দিলদাৰ দোকান।
অ'।
দিলদাৰ দোকানৰ কাষৰ আপৰ ৰাস্তাটোদি ওলাই।
এ
অ'।
সঁচাকে সেইফালেদি ওলায় নি?
অ', সেইফালে তই যোৱা নাই নি?
অহ।
এই বহুত ধুনীয়া জেগাটো তোক লৈ যাম ৰ আজি।
পাহাৰে পাহাৰে যায় ন?
পাহাৰে পাহাৰে যাব পাৰিবি, মানে তোৰ এফালে পাহাৰ এফালে তল-তলত খায়, সেইটো খাই কিবা কয় বহুত তলত এ, পঞ্চাশ ষাঠি
ধুনীয়া ভিউ তেতিয়া সেইটো, হয় নাই?
চাই যাবি ইমানেই ধুনীয়া।
উম, মোৰ এ মানে এনেই মই তেনেকে মানে তৰাজুলীত জোনটো ৰিজৰ্টখন মানে দলংখন পাৰ হৈ গৈ অলপ আগলৈ গৈ জোনটো ৰাস্তাই উঠি যাই যে ওপৰলে। তাৰ কিনাৰেদি অ', সেইটো ৰাস্তাই নেযায়গৈ জানোঁ?
সেইটোৱে অ'।
উম।
মানে অকনমান আগত যাব লাগে আৰু, এইটো যে দো-দোকান যে আছে দোকান গিখন যে আছে।
অ'।
এই দোকান কেইখনৰ ৰাইড চাইডেদি যায়।
তাকেতো মানে তোৰ যোনখন দোকান কেইখন আছে দোকান দিখনৰ কিনাৰদি যে পুলটো পাৰ হব লাগে, হয় নয়?
দলংটো পাৰ হব লাগিব।
অ', অকমানি মানে সেইফালে ওপৰে পুল এটা আছে অকমানি।
অ'।
অ', পুলটো ফালদি নাযায় জানোঁ?
অ', অ'।
অ', মই গম পাওঁ ত পওঁ থবলে
হ হ, এই বহুত ধুনীয়া জেগাটো পাহাৰটো মানে পৰিৱেশটো বহুত ধুনীয়া তাৰ।
বহুত মানে হে-এনে এইটো কিমান কে কিমান কিলোমিটাৰ হ'ব তাৰ পৰা তোৰ একদম মানে এ দিল বান্দদৰা ওলাবলে ৰাস্তাটো?
বে টোৰ হ'ব পাঁচ কিলোমিটাৰমান চাগে।
অ', মানে ভিতৰতো ঘূৰিব পৰা জেগা অলপ আছে তেতিয়াহ'লে।
ধেৎ বহুত ধুনীয়া, তোৰ পুৰা চানচেট চাব পাৰিবি পুৰা মানে গছ গছনিৰ ৰাস্তা কি চাবি পুৰা। পিয়ৰ অক্সিজেন পাবি পুৰা একদম
উম, মই সেইফালে সোমাই পোৱা নাই ভিতৰতে, অ'। ভিতৰলে এপাক যাবহে তাকে মোক লৈ যাবি চোন মই সেইফালে ভিউটো দেখা নাই, ভিউ সেইফালে ভিউপইন্ট আছে মানে গোটেই।
হেই বহুত আছে, তই ফটো মাৰি মাৰি তোৰ মোবাইলৰ ষ্টৰেজ ফুল হৈ যাব।
এ, আকৌ সেইফালে কি হয় গোটেই পৰিৱেশ অ'। জেগাবোৰ ভাল হয় যদিও পৰিৱেশটো বেয়া কৰিছে না গোটেই।
হয় বাৰু সেইটো কথা।
পাহাৰ কাটি গোটেই পৰিৱেশ বিনষ্ট।
যিমান মানুহে পাহাৰ কাটিব নিদিয়ে মানে আমাৰ এ, ভাৰ-ভিতৰৰ জেগা যে।
অ', তাত নিদিলেও এতিয়া ধৰ ত, আমাৰে ধৰচোন আমাৰ এতিয়া এই অ', আমাৰ এতিয়া এইফালে ইয়াৰ পথালি পাহাৰ এইফালে পাহাৰ এডাল কিমান ডাঙৰ পাহাৰ গোটেই পাহাৰ কাটি নষ্ট থওঁ। অ' এফালৰ পৰা আমাৰ পাহাৰ ধ্বংস কৰি দিয়া নাই জা
ইফালে খতম কৰি দিলে আমাক।
উম।
সিহঁতৰ সেইফালে ইমান এটা হেৰি নাই, সিহঁতৰ এইফালে পিটিব।
উম, সেইটোৱেই।
উম।
হয়।
অ ', সিহঁতো তাক খাদ্য পাতিবিলাকও ভাল সেইফালে বনাই থয় যে। ষ্টলবিলাকত ধেৰ খোৱা বচ বস্তু পায় তাত বিভিন্ন বস্তু খাব পাৰিবি অৰুণাচলী ষ্টাইলত।
আচ্ছা এ, তাতে বনাই থোৱা মানে চব পায়েই ন?
অ', যেনেকে আমাৰ ইয়াত পকৰি চকৰি দোকান পায় তেনেকুৱা ঢেৰ বস্তু আছে অৰুণাচলৰ ভিতৰত।
অ', এনেকুৱা তৰ চব আইটেম আৰু ভি আই পি ভি আই পি চাগে ফাষ্টফুড একদম।
উম, উম, ফাষ্টফুডো পাবি তই এনেকুৱা লোকেল ষ্টলো পাবি চব পাবি। মানে মুখতেহে পাবি ভিতৰলৈ সোমাই গলে নাপাব ভিতৰলে এখন দোকান নাই মানুহৰ ঘৰ নাই অকল মুঠতে ধুনীয়া পৰিৱেশ।
এফালি যে ভিতৰলে সোমাই যায় মানে এ-এইটো অ'-আপটো যেতিয়া উঠে আপোটোতে ঘৰ দুটামান আছে ন?
অ তাৰ পিছত নাইতো সেইটো, এ এইটো গীৰ্জাটো আছে, তাৰ ইফালেটো পুৰা ম আৰু
মানুহ নাথাকে নি এইফা? লে একবাৰে
ইমান নাথাকে মানুহ দুনো, ৰাস্তা এইবিলাক বেয়া যে
ৰাস্তা বেয়া নি?
অ', থাকে মানুহ অলপ চলপ।
পকাই পায়
এ সেইফালে, পকা ফালে আছে এটা চাইডে নাথাকে।
আচ্ছা মানে ইফালে মানুদোনো আহা যাহা হয়নে নহয় নকয় চাগে।
মানুহজনো অহা যোৱা কৰে চিধা ৰাস্তাটোত। মই যোনটোত তোক নিম কৈছো যে, সেইটোত মানুহে অহা যোৱা নকৰে ইমান। ভাল নহয় ৰাস্তাতো, ভয় কৰে মানে মানুহ আনিবলৈ।
অ, তেনেকুৱাই মানে হেতু ন অ অ।
উম্
ওলা, মই তেতিয়া হেৰি কও তেতিয়া মই ওলাই লওঁ। নাই লগতে একেবাৰে তেল ভাৰাবলৈ গুচি যাও নেকি?
অ্ তই পতককে ওলাৱ যদি একেলগে যাম।
এ্ পটকেওলাই নহব। মোৰ অকমান দেৰি হ'ব। ভাত চাত খোৱাই নাই। কাপোৰ কানি কেইটা পিন্ধিছোহে।
অ, তেতিয়া হ'ব মই
তই কাম এতা কৰ, মানে আৰু কোনোবা যাব নেকি?
অ, সেই তেলডিপুৰ উচৰ পৰা ল লৰা এটা আহিব মই তাক লগত লৈ আহিম মানে আহোঁতে।
অ্ তেতিয়া তই সেন য, যা গৈ পেলাই সেনকিইটাক লৈ মেলি আহগে। তেল্ চেল্ ভৰাই মেলি আহ ম তেতিয়াহলে মানে মই ভাতপাণী খাই মই ওলাই যাম। তেতিয়া মই স্কুল ওচৰলৈকে ওলাই যাম।
ন্ তই স্কুলৰ ওচলৈকে ওলাই আহিবি।
অ্ তাই গুচি যাম।
অ', হেটো ভাল হ'ব।
কি লবি?
খাবলৈ মই মেগীটো লৈছোঁ মেগীয়ে গেছ গেছ ষ্ট'ভে। তাৰপিছত তহঁতি কিবা ল'লে ল'ব পাৰ।
অ', বাকী ঠাণ্ডা চাণ্ডা কিবা পেপচি চেপচি ল'ব লাগিব খাবলৈ।
তাৰ দোকানৰ পৰা ল'ম সেইবিলাক।
অহ।
ইয়াৰ পা নিলে গৰম হৈ যাব।
এনেও আপটোত উঠিলে বাৰু দোকান চোকান পায়।
মই এইটো গাড়ীত ফ্ৰিচ এটা বঢ়াম বুলি ভাবিয়ে আছো ৰেডিমেডকে। পইচা হোৱা নাই, অ' হেৰিয়ত ফিচ চিজ অ', বঢ়াব পাৰি নহয় গাড়ী ভিতৰত।
কিমান লিটাৰটো কিমান
মই ভাজ পিষ্টাও দিছিলো বাৰ হাজাৰ টকা লাগে। তাকে এইটো খুৱাব লাগিব।
বাৰ হেজাৰ লয়নে?
উম, একদম মানে পুৰা ভাল বহুত ডাঙৰ।
আতছা।
উম। কেতিয়াবা মানে দূৰত গ'লে পানী চানী পিয়াহ লাগে ন এটো ভৰাই থ'ব পাৰিম।
অ', অ'। ঠিক আছে বাৰু তেতিয়া হেৰি তই ওলাই আহে গে। শুনচোন!
হা?
মোৰ লগৰ এ লৈ যাব পৰা হ'বনে তোৰ গাড়ীত?
কোন বা?
হে?
কোন বা?
এ মোৰ লগৰে কলেজৰ একেলগে পঢ়াই জেনিবা আমাৰ।
অ'কে, বম-বমি চমি নহয়তো?
নহয় এ নহয় মোৰ লগৰ এক একোৱেই নহয়। তাকো লৈ যাওঁ তেতিয়া যদিও অসুবিধা
অ', তা মোৰতো একো অসুবিধা নাই তাৰ যদি কিবা সুবিধা নাই তেতিয়া কবি তাকো। সোনকালে ওলাব কবি।
অ', মই নে সেইফালে সেইফালে যাওঁ তেনেি পাই যায় ৰাস্তাতে পাই আৰু মানে মই তাক কৈ দিউ ওলাই থাকিবলৈ লৈ যাম লগতে ন। অ', আমি এবাক কেইটা চাৰিটাহে যাম হয় নাই?
আমি ইয়াৰপা তই মই অহ চাৰিটা যাম ঠিকে আছে।
অ', তেতিয়া তাৰ পৰা এটা লৈ ল'ম পাঁচ তাক লৈ লম পাঁচটা হৈ আৰামত যাব পাৰিবা পাছত তিনটা।
অ', সেই পাছত তিনিটা আগত দুটা আৰামছে।
অ' এইটোৱে। উম, উম। তেতিয়াহ'লে তই ওলা মই ওলাও তাৰ পিছত ওলাই মেলি
আহ তাকে ওলাও আৰু।
হম?
তাকে ওলাওঁ আৰু মই গাড়ী চাবিতো তাক তাকে বিচাৰি আছো ক'ত থলো জানো মাক সুধিব লাগিব এতিয়া।
অ', চাবি হেৰুৱাই
চাবিতটো এই হেৰিত থৈ দিয়ে মানে দ্ৰাজত থৈ দিয়ে।
উম।
অ'।
তই সেইফালে যাওঁতেনে তোৰ সেইফালে ৱাটাৰফল এটা নাপায়গে জানো? একদম লাষ্টত তোৰ যিটো ৰাস্তাটো তোৰ মানে
এ সেইটো হেৰি হ'লে যাব লাগিব তোৰ দু দুপাং যাবি না দু দুপাঙৰ পৰা ৰাইট চাইডে সোমাই পিনি তিনি চাৰি কিলোমিটাৰ যাব লাগিব উঠিব লাগিব তাত তাত এটা ৱাটাৰফল আছে। তই গৈ পাইছোঁ নাই।
গৈ পোৱা নাই নহয়।
উম। চেঁচাটো এটা আছে এ দুপাঙৰ পৰা পাৰ হয় চেঁচা চেঁচাটো ৱাটাৰফল আছে আৰু সেই দুপাঙৰ পৰা সোমাই পিনেও এটা ৱাটাৰফল আছে।
অ'।
আজিতো যাব লা টাইম নহ'ব কাইলৈ ওলাবি কাইলেতো ৰ'দ দিব বুলি দেখাই আছে।
তেতিয়া আজি আজি নে আজি আজি নে ঘূৰংগে কাইলে তেতিয়া তালৈকে যাম নেকি
অ' কালিলৈ তাত গা ধুব যাব পাৰিম মানে।
উম, উম।
উম, কাইলৈ ৰ'দ দিব বুলি দেখাই আছে মানে বতৰ বিজ্ঞানীয়ে।
অ', অ', ঠিক আছে বাৰু তেতিয়া তই ওলাম মই ওলাওঁ দেই। শুনিছা।
আহ।
তই ওলাব বোলো ময়ো ওলাও।
অ' ঠিক আছে ওলা ওলা হ'ব দে, অ'।